হেল্ল'।
অ', বন্ধু নমস্কাৰ।
অহ, নমস্কাৰ কোৱা।
কেনে আছা?
আছো ভালে তুমি?
অ', ভালে আছো দিয়া বহুত দিন পিছত কল কৰিলো আজি এটা বিষত কথা পাতো পাৰ পাৰ পাতো আহা।
অহ। মোৰ মতে আজি বন্ধুৰ বিষয়ে আলোচনা কৰো। তুমি কি ভাব? তোমাৰ মতে কি ভাবা?
মোৰো একে মত, তেন্তে প্ৰথমে আজি সুধো তোমাৰ মতে বন্ধু মানে কি?
মোৰ মতে বন্ধু মানে এনে এজন ব্যক্তি, যিয়ে খুব দুখত কাষত থাকে। প্ৰয়োজনত সহায়ো কৰে, আৰু ভুল পথত গ'লে আমাক শুধৰায়ো দিয়ে। তোমাৰ মতে প্ৰকৃত বন্ধুৰ আটাইতকৈ ডাঙৰ গুণটো কি?
মোৰ মতে প্ৰকৃত বন্ধুৰ আটাইতকৈ ডাঙৰ গুণ হৈছে, বিশ্বাস। বিশ্বাস নাথাকিলে বন্ধুৰ বেছি দিন নাথাকে। তোমাৰ কিমান জন ঘনিষ্ঠ বন্ধু আছে পিছে?
মোৰ ক'বলৈ গ'লে মোৰ দুজনে ঘনিষ্ঠ বন্ধু আছে। তেওঁলোকৰ লগত মই সকলো কথা ভাগ বতৰা কৰোঁ আৰু। মোৰ আটাইতকৈ ভাল বন্ধুৰ তোমাৰ, তোমাৰ আটাইতকৈ ভাল বন্ধুৰ নামটো কি বাৰু?
উম, মোৰ আটাইতকৈ ভাল বন্ধু নাম টো, হৈছে বিকাশ। ই বহুত আৰু সহায়কাৰী। তোমাৰ আটাইতকৈ ভাল বন্ধুটোৰ নাম কি?
মোৰ আটাইতকৈ ভাল বন্ধুজনৰ নাম দীপ। আমি প্ৰথম শ্ৰেণীৰ পৰাই একেলগে পঢ়ি আহিছোঁ। তোমালোকৰ
অ'।
তোমালোকৰ চিনাকি কেনেকৈ হৈছিল বাৰু?
আমি এখনে বিদ্যালয়ত পঢ়িছিলোঁ, খেলপথাৰত একেলগে খেলি আমাৰ বন্ধত গঢ় লৈ উঠিছিল। তোমালোকে একেলগে কি, কি কাম কৰা বাৰু?
আমি একেলগে পঢ়োঁ, ফুটবল খেলোঁ। লাইব্ৰেৰীলৈ যাওঁ আৰু কেতিয়াবা ফুৰিবলৈও যাওঁ। ফুৰি, ফুৰিব-ফুৰি তোমাৰ, তোমাৰ আৰু তোমাৰ বন্ধু একেলগে কি, কি কৰি
আমি একেলগে পঢ়া শুনা কৰো সন্ধিয়া ফুটবল খেলো। আৰু পৰীক্ষাৰ আগতে ইজনে সিজনক সহায় কৰো। তোমাৰ বন্ধুৰ পঢ়া শুনা কেনেকুৱা পিছে।
সেইবোৰ মনোযোগী নিয়মীয়া পঢ়ে। আৰু ভাল ফলাফলো লাভ কৰে তোমাৰ বন্ধু। খেল ধেমালি আগ্ৰহী নেকি?
অ' এই ফুটবল আৰু ক্ৰিকেট দুয়তে বহুত ভাল পায়। বিদ্যয়ালয়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে তোমালোকে কেতিয়াবা কাজিয়া কৰা নে?
কাজিয়াতো তেনেকে লগা নাই বাৰু এনে লাগিলেও। সেই কাজিয়াত হৰিণাৰখোঁ বা সেই কাজিয়া আমি কথাৰ মাজেৰে আৰু ঠিক হৈ যায় আৰু সেই আৰু
আহ
তোমাৰ মতে জীৱনৰ এজন ভাল বন্ধুৰ কিমান গুৰুত্ব আছে।
আহ মোৰ মতে এজন ভাল বন্ধু জীৱনৰ অমূল্য় সম্পদ হয়। সুখৰ সময়ত আনন্দ লাভ কৰে আৰু দুখৰ সময়ত সাহস। এতিয়ে তুমি বন্ধুৰ পৰা কি কি শিকিছা?
মই বন্ধু ৰ পৰা শৃংখলা। সময়ৰ মূল্্যয় পৰিশ্ৰম অ যোগিতা আ শিকিছো তুমি তুমি তোমাৰ বন্ধুৰ পৰা কি কি শিকিছাবিছে
মই সত প্ৰথাৱে জীৱন যাপন কৰা শিকিছো কেতিয়াবা মিছা কথা নকোৱা আৰু সকলোকে সন্মান কৰিবলৈ শিকিছো তোমাৰ বন্ধু কেতিয়াবা তোমাক ভয় কৰে নেকি
হয় হয় নিশ্চয় এবাৰ মই অসুস্থ হৈ বিদ্য়ালয়ত যোৱা নাছিলো ত তেতিয়া সমি নিজৰ নোটবুক মোক দি সকলো পাঠ বুজাই দিছিল আৰু তোমাৰ সেনেকাা আৰু সহায় কৰিছিলো বাকী তোমাৰ পিছে জীৱনত এনেকুৱা োৱা কোনো অভিজ্ঞতা আছেনে
আছে আছে এবাৰ মোৰ গণিতৰ এটা অধ্যায় বুজি নাই বুজি পোৱা নাছিলো চ' মোৰ বন্ধুৱে বহি বহি মোক বুজাই দিছিল সেইবাবে মই পৰীক্ষাত ভাল নম্বৰ পাই তাৰ বাবে তুমি মোৰ তোমাৰ বন্ধুক কেনেকৈ সহায় কৰা
পঢ়া শুনাত অসুবিধা হলে মই সহায় কৰোঁ খেলাৰ সময়ত মই সদায় তাৰ লগত থাকো আৰু তেনেকাই আৰু তুমি কি ধৰণে সহায় কৰা পিছে বাৰ বন্ধুক
আহ মই তমাৰ নিচিনাই পঢ়া খেল আৰু আন প্ৰয়োজনীয় কামত সহায় কৰো বন্ধুৰুৰ লগত সময় কটাবলৈ তোমাৰ কিবা ভাল লাগে নেকি কিয় ভাল লাগে
কাৰণ তেওঁৰ লগত থাকিলে মোৰ মন আনন্দত ভৰি থাকে আৰু নতুন নতুন কথা শিকিব পাও সাহে তেওঁলোকৰ ভাল লাগে আৰু
আপনি বন্ধুৰ লগত কি কি বিষয়ত আলোচনা কৰা পিছে
আমি বিশেষকৈ পঢ়া শুনা বা খেল ধেমালি ভৱিষ্যতৰ লক্ষ্্য সমাজ আৰু দেশৰ বিশেষ আলোচনা কৰোঁ আৰু আমি আগলৈ কি হম ফাল কাম সেইবোৰৰ বিষয়ে ম আমি আলোচনা কৰো তোমাৰ প্ৰিয় খেল কি পছে
মোৰ প্ৰিয় খেল ফুটবল মোৰ বুলি আমাৰ মোৰ যি বন্ধু আমাৰ দুইোজনৰে প্ৰিয় খেল ফুটবলে আমি প্ৰায় সন্ধিয়া একেলগে ফুটবল খেলোঁ
অ
কি খেলি ভাল পোৱা পিছে
আমি আমি আমি বিশেষকৈ আমি বন্ধু আৰু মই ক্ৰিকেট খেলি বেছি ভাল পাওঁ আমি সন্ধিয়া হলে বা কেতিয়াবা দেওবাৰ বা কিছুমান উৎসৱ পাৰ্বণত বন্ধ থাকিলে স্কুল তেতিয়া আমি আমি লগৰবোৰৰ লগত আমি বন্ধু আৰু মই ক্ৰিকেট খেলিব যাওঁ পথাৰত সেনেক
অ তুম তুমি কি ভাবা খেলিলে কি কি লাভ হয় ভাবা
মই ভাবিলো যে খেলিলে বহুত লাভ হয় শৰীৰ সুস্থ হয় আৰু দলীয় কাম শিকা যায়। তোমাৰ মতে বেয়া বন্ধুৰ পৰা কিয় ক্ষতি হব পাৰে।
কনো বেয়া বন্ধু ফুল পত্ৰ হয় লৈ যাব পাৰে তোমাক, পঢ়া শুনাত ক্ষতি কৰিব পাৰে আৰু বেয়া অভ্যাসো কৰি তোলে ত' সেইবাবে মই ভাবোঁ যে, বেয়া বন্ধুৰ পৰা সদায় আঁতৰি থাকিব লাগে।
অ' তুমি কি ভাবা, প্ৰকৃত বন্ধুৱে ভুল কৰিলে কিবা কৰা উচিত?
হয়, মোৰ মতে বন্ধুৱে যদি ভুল কৰে খং নকৰি শান্তভাৱে বুজাই দিয়া উচিত।
তেওঁলোকক ভালদৰে বুজাই যে এইটো ভুল হৈছে তেনেকৈ বুজাই দিয়াটো উচিত বুলি ভাবো। তুমি কেতিয়াবা বন্ধুক ভুলৰ পৰা আঁতৰাই আনিছানে পিছে?
হয়, হয়, এবাৰ মোৰ বন্ধুৱে পৰীক্ষাৰ আগতে পঢ়া শুনা নকৰি কেৱল খেলিবলৈ গৈ আছিল, এবাৰ মানে মই তাক পঢ়- পঢ়াবলৈ উৎসাহ দিছিলোঁ। তোমাৰ বন্ধুই কেতিয়াবা সঠিক পৰামৰ্শ দিছেনে?
নিশ্চয়, এবাৰ মই এটা সিদ্ধান্ত ল'ব পৰা নাছিলোঁ তেতিয়া মোৰ বন্ধুৱে মোক ভাল পৰামৰ্শ দিছিল।
অ'
তোমাৰ, তোমালোকৰ মাজত কেতিয়াবা ভুল বুজাবুজি হয়নে?
হয়, হয়, কেতিয়াবা হয়। কিন্তু আমি কথা পাতি সমস্যাসমূহ সমাধান কৰি লওঁ। তুমি বন্ধুৰ লগত কিমান সময় কটোৱা?
মই বন্ধুৰ লগত তেনেকে বহু সময় যেনে বন্ধুৰ লগত বিদ্য়ালয়ত পঢ়াৰ পৰাই খেললৈ আদি কৰি গোটেইখিনি সময় যিখিনি সময় বন্ধুৰ লগত পাৰি সময় কটাব, সিমানখিনি সময়ে কটাবলৈ চেষ্টা কৰোঁ।
অ' ইজনে সিজনৰ পৰা বহু নতুন কথা শি- শিকা চাগে!
অ, নিশ্চয়। তোমাৰ পিছে বন্ধু কি হবা তুমি কি তেওঁ মানে তোমাৰ বন্ধুৰ কোনটো অভ্যাস তোমাৰ আটাইতকৈ মানে ভাল লাগে আৰু?
উম মই, মোৰ বন্ধুৰ ইজনে সিজনৰ পৰা বহুত নতুন কথা শিকিব পাৰে। লগতে, তেওঁৰ বহুতো অভ্যাস আছে, সি যিহেতু পঢ়াত আগ্ৰহী। তেওঁৰ খিনি মোৰ ছাৰ ভাল লাগে, মানুহক সন্মান কৰিব জানে। আৰু মানুহৰ লগত ভাল কথা বতৰা হয়, তাৰ সেই সেইখিনি তাৰ এই ভাল, কথাখিনি মোৰ বহুত ভাল লাগে বন্ধুটোৰ। তোমাৰ বন্ধুৰ জন্মদিন উদযাপন কৰানে তুমি বন্ধুৰ লগত?
হয়, হয়। আমি সকলোৱে একেলগে এতিয়া জন্মদিন পালন কৰোঁ আৰু যি লগত আৰু সেই লগৰটোৰ বাহিৰে আৰু বহুতো মিলি তাৰ জন্মদিন উদযাপন কৰোঁ।
ত' তেনেকুৱাই আৰু। তুমি পিছে কৰা নে নাই তোমাৰ লগৰ জন্মদিন উদযাপন?
অ, মানে লগৰ লগত, মোৰ বন্ধুৰ লগত জন্মদিন উদযাপন কৰোঁ, আমি কেক কাটো। শুভেচ্ছা জনাওঁ আৰু একেলগে আনন্দ কৰোঁ। তুমি বন্ধুক কি ধৰণৰ উপহাৰ দিবলৈ ভাল পোৱা?
কিতাপ কলম বা শিক্ষামূলক যিবিলাক বস্তু দি ভাল পাওঁ, কাৰণ তেওঁক সেইবিলাক দিয়াৰ ফলত তাৰ বহুতো লাভ হ'ব। সেইবাবে তুমি কি পিছে তুমি পিছে কি উপহাৰ
মইো কিতাপ বা খেলৰ সামগ্ৰী দিবলৈ ভাল পাওঁ কাৰণ তেওঁৰ তাৰ যিহেতু কিতাপ আৰু খেলৰ প্ৰতি আগ্ৰহ সেইকাৰণে। তোমাৰ মতে বন্ধুৰ মাজত প্ৰতিযোগিতা থাকিব লাগে নেকি।
হয় থাকিব লাগে। কিন্তু সেয়া সুস্থ প্ৰতিযোগিতা হ'ব লাগে। কিয়নো হিংসাত হিংসাত্মক থাকিব নালাগে। তেনেকুৱাই তুমি কি ভাবা এইটো বিষয়ৰ ওপৰত?
মই সেয়ে ভাবো বন্ধুৰ লগত প্ৰতিযোগিতা কৰাতো ভাল নহয় বন্ধুৰ লগত ৰৈ থাকিব লাগে আৰু বন্ধুৰ লগত প্ৰতিযোগিতা কৰা মানে, তোমাৰ বন্ধুৰ লগত তোমাৰ ভাল নোহোৱা হৈ যাব সেয়ে আজি মই তোমাৰ লগত বন্ধুৰ কথা বহুতো জানিব পাৰিলো সেইকাৰণে। মই তোমাক ধন্যবাদ জনাইছো।
অ', মোৰ তোমাৰ লগত আজি এই বিষয়টোৰ ওপৰত আলোচনা কৰি খুবেই ভাল লাগিল।
ত' আগলৈও এনেকে কথা পাতিম দিয়া আজিলৈ ৰাখিছোঁ।
অ', নিশ্চয়, দিয়া।